হয়, মই শুনিছো।
কি কৰি আছ?
সতটো আমি গৈ আছো মই চব লগতে
কিয়?
এনে মোৰ কিবা মানে মন গৈছে। মোৰ মনটো বহুত চঞ্চল হৈ গৈছে।
উম, ভাত পানী খালেই?
এই জষ্ট খাইছ।
অ কি খালি?
কণী তৰকাৰী খালো তাৰপিছত বেঙেনা আলু ভাজি খালো।
উম।
পটল ফ্ৰাই কৰিছিলে আৰু।
অ আমাৰ আজি আচাৰ ললো। তাৰপিছত দিনতে হেৰিত টেঙা তৰকাৰী বনাইছিল, মাছৰ কণী দি।
উম।
তাৰপিছত এতিয়া মছলা তৰকাৰী বনালে মাছৰ।
উম
সেনেকেই খাল বাৰ।
উম হম।
বাকী এতিয়া কি কৰিছ।
এতিয়া আৰু বহি আছো আৰু অকলে।
উম নহয় মই বোলো পৰহিলে মানে কামাখ্যা মন্দিৰ যাও নেকি বোলো সোধো
অমবোবাছি মেল লে
নহয় অম্বুবাচী মেলাতো বহুত ভিৰ হয়।
অ মানে এনেই তাৰ আগতে এই বো মেলা আগতে গৈ আহক।
আহ তাকে যাওঁ নেকি বোলো খব যাওঁ সুধো উম। অ দিনকে।
উম
তাক গোৱা হো বোলো ভাল লাগে মাৰ দৰ্শ। ফোন কৰিবলৈ মন গৈছে হয়।
উম হয়
সেইটোৱে।
পাৰি তেনেকাে
দেওবাৰ হব নেকি দেওবাৰ নহলে শনিবাৰে যাম দে হয়।
উম পাৰি পাৰি।
বাকী এতিয়া ঘৰৰ মানুহে কি কৰি আছে।
ঘৰৰ মানুহে আছে ভাইটি ভন্টিয়ে এনেই দুইটা খুটুক খটুককে লাগিয়ে থাকে যে হে লাগি আছে।
অ সেই থাকে আৰু চব ঘৰতে ভাই ভনীৰ।
উম এ মায়ে বাচন ধৰিছে।
অ আহ বাচন কেইটা মই ধুই থৈ আহিলো আজি। উম
এনেই আমাৰ দিনতহে ধুৱে দেই কিন্তু এতিয়াহে ৰাতি ধইছে কেইদিনমান হৈ হৈছে মানে অভ্যাসটো কৰিছে ৰাতি ধৰা
অ ৰাতিটোৰ ভিতৰলৈ আজৰি হৈ থকা যায় দে।
উম কিন্তু সেই আজৰি বুলি কথা নাই কয় কিছুমান মানুহে ন ৰাতিয়ে ধুব ধুই থব লাগে বাচন সেইকাৰণে হে। ধুইচো,
ত এইবোৰ কোৱা কথা হ'ল মানে চা আগৰ দিনৰ মানুহে মানে বাহিৰত ধুৱে‌ কীট পতংগ পৰি থাকে মানুহে ভয়ো খাই চাপ আন্ধাৰত নহয় ন আন্ধাৰত তেনেকে লেতেৰা বাচন গুচি চি আহে সেইটো কাৰণে মানে নহয় সেইটো কাৰণে মানুহে ৰাতিপুৱা ধোৱা ধুবলৈ লৈ যায়। কিন্তু মানে চোৱা বাচন থই দিলে কিবা কিবি জীৱ জন্তু বা হয়
উম
তাৰ পিছত মানুহে ৰাতি বাচন সেইটো কাৰণে নধুয়ে হা সেইটো কথা তাৰ পিছত কি হ ৰাতি বাচন ধুবলৈ কিয় দিয়ে? মানে ৰাতি বাচন থাককাৰ লগে লগে সেয়াত কীট পতংগ আহিব ভাত এটা দুটা লাগি থাকোতে উম সেয়া বিজাণুৱে আমি খোৱা কাহী কখনত, এতিয়া লাগিব। যিমানেই নুশো দে চোন বীজাণু লাগি ধৰিব।
উম সেইটোৱেই।
মে মানে ৰাতিয়ে ধুই থব দিয়ে আৰু মানুহে
উম ভালে কৰে।
উম। সেইটোৱে আৰু চবৰেতো এটা। বৈজ্ঞানিক আহি থাকে দে চোন।
উম।
সেইটোৱে আৰু মানুহ নোৱাৰা হলেওঁ যে পাই নাপায় মানে হয়
আহঁ
কিন্তু মানে মই সেইটোকে মানে ভাবো আৰু যে পাই নাপায় নো মানুহেহে উলিয়াইছে।
উম।
বাকী টো এইবোৰ চব বৈজ্ঞানিক খোলাই দেচোন।
অঁ সেইটোৱেই।
সেইয়া
আজিকালি কিনো, আজিকালি চব
কৰবাত সেইটোৱে মানিলে পাই নামানিলে নামানিলেই নাপায়। সেইটোৱে আৰু। কি আৰু মানুহৰ মাহেকীয়াটো আৰু, সেইটো আৰু চুব নাপায় বুলি একো নকয় আৰু, আগৰ দিনৰ মানুহক, বহুত ভাৰী ভাৰী বস্তু দাঙে কাৰণে
উম।
কক কয় আৰু যে এইবোৰ বস্তু নাদাঙিবা। সেই বুজি নোপোৱা মানুহে এই বুলি কৈ কিয় দাঙিব মানা কৰিছে সোধে আৰু, তেতিয়া নাপায় বুলিয়ে কৈ থৈ দিয়ে ইমান বুজি পোৱা, বুজাই নাথাকে আৰু।
উম সেইটোৱে।
বুজালে বুজি নাপায় যিহেতু সেনেকেইে নাপায় বুলি কৈ থৈ দিয়ে আৰু সেইটোৱে আহি আহি আজিৰ যুগত নাপাই ওলাই গ'ল।
উম্ হুম।
চব নাপায়ৰে এটা - এটা, মানে হেৰি আছে। উদাহৰণ আছে আৰু। ব্যকৰণ এখন কৰিব পাৰা।
সেইটোৱেই।
অ'। বাকী ক'চোন কালি তই ক'ৰবাত গৈছিলি যে ফুৰিবলৈ। জাগিৰোদৰ ফালে গৈছিলি ন'?
অ'।
অ' কি কৰিলি গৈ?
এ নাই। এয়া চুলি কেইডালমান অকনমান হেৰি কৰিলোঁ। কি স্ স্মুথনিং কৰিলোঁ।
অ' হওঁক দে চুলিবিলাক কৰিব লাগে কিন্তু কেমি কেল এইবিলাক কৰিব বেছি নালাগে হে।
নালাগে, সেইকাৰণে মানে ষ্ট্ৰেটটো নাই কৰা, স্মুডনিংটো কৰিব পাৰি আৰু।
অ' - অ', অ' সেইটোৱে। মই এবাৰ ষ্টেইট কৰিম- অ', উম। মই এইবাৰ ল'ৰিয়াল আৰু ৰ ল'ৰিয়েলটো কিনিছোঁ ৰ'। ভাল হয় যদিও চুলি কেইটা।
মই আকৌ নতুনকে ট্ৰেছমেটো ইউ
নাই, ট্ৰেছমেটো মই ব্যৱহাৰ কৰিছিলোঁ। বৰ বিশেষ মানে এই মানে চাঁ, চব শ্বেম্পু চব তেলে ভাল। আমি অকল নল লগাও যে আমি বহুত। তেল জানো আমি সদায় সপ্তাহৰ মূৰে-মূৰে লগাও
নলগাৱে তেল।
সেইটোৱে। যি শ্বেম্পুৱে নহওঁক, আমি যদি শ্বেম্পু, তেল আমি যদি পুৰা তিনদিনৰ মূৰে - মূৰে মাথা ধুওঁ দুই-একে চাৰি পাঁচ দিনৰ মূৰে - মূৰে আমি মাথাত তেল লওঁ নাইবা তিনদিনৰ মূৰে - মূৰেও যদি তেল লওঁ যি শ্বেম্পুত ব্যৱহাৰ নকৰোঁ, আমাৰ চুলি ভাল হবয়ে। এনেই আমি টকা হাজাৰ - হাজাৰ টকা খৰচ কৰি, দামী - দামী শ্বেম্পু বোলে এইটো শ্বেম্পুৱে ভাল হ'ব এইটো তেলে ভাল হ'ব, ভাবি থাকি লাভ নাই, হয় নে নহয়? তই
হয় কথাটো। আমি মানে নলগাৱে ন' তেল। এ গৰম তো নলগাঁৱে। ঠাণ্ডা দিনতো লগাব মন নক কৰোঁ হয়।
সেইটো কাৰণে চুলি বেছি সৰে আমাৰ, আচলতে গৰম দিন বুলি ঘামে, অ ঘামে কাৰণে গৰম দিনত আমি নলগাও কিন্তু লগাবহে লাগে, চুলিয়ে ভাল পায় তেতিয়া ন চুলি খিনিও
উম সেইটোয়ে লগাবই লাগে, ঘৰত থকা দিন কেইটাত বিশেষকে লগাবই লাগে মানে তেল চেল অলপমান
উম কোনজন?
উম।
এই হেৰি যে, জাগিৰোড যাওঁতে যে আমলি ঘাট বুলি পোৱা জেগা কন যে
অ অ।
জেগা খিনিত থকা ম'ম' খাইছ নে তই?
খাই আছো দেই বহুত ধুনীয়া লাগে খাই।
আহ কোনখনৰ পৰা খাইছ? মানে এখন আছে এনেকুৱা নিৰ্দিষ্ট এখন আছে নেকি?
নাই নিৰ্দিষ্ট এখন চিনাকি, তেনেকুৱা এই হেৰি তাৰ কাষত যিবিলাক থাকে সেইবিলাকতে ভাল লাগে খাই।
গম পাইছো ৰাস্তাৰ কাষত মানে তাতো বহুত কেইখন আছে হয়। মই তাৰ মাজতে মানে, অ, শুনিছোঁ কিন্তু মই মানে নিজে মোৰ অভিজ্ঞতাৰ পৰা কৈছো আৰু যে মই গোটেই কেইখনত তই খাইছ খাইছ কিন্তু এজন মানে বৰ্তা বুলিয়ে ক'ব লাগিব, বয়সতটো, বয়স বেছি অলপ কিন্তু খুৰা বুলিয়ে মাতো। টো, আৰু সেই খুৰাজনৰ তাত মানে বৰ ধুনীয়া পোৱা যায়। এই অকমান চচমাযোৰ পিন্ধে মানুহজনে।
হেৰিটোক ক'ত মানে গৈ পেলাই মানে কুহিতে পাম তেতিয়া খাব পাৰিম ন তাত।
গুৱাহাটী ফালৰ পৰা যদি আহ তেনেহলে তিনি নম্বৰ সন মমানতে মানে সীতা জখলা সেইখিনি পাৰ হৈ সিতা যখলাৰ যে এই যে হেৰি বহুত খিনি আছে হোটেল কেইখন যে আছে সেইকেইখন পাৰ হয়। তাৰ পাছত মানে তিনি নম্বৰ সন্মানে।
উম!
সেইখন, তাৰ পাছত, মানে, এই তাৰ, সেইখন দোকানৰ পাৰ হয়, মানে, মাইকী মানুহ এজনীয়ে, খুৰী এজনীয়ে বেচে। সেইখনৰ মানে, সেনেকে চিনাকি আৰু। যে সেই খুৰাজন জনৰ, পাৰ হৈ পিলাই মাইকী মানুহ এজনী আছে আৰু। সেই, তোৰ লগত যে মই যে কামাখ্যালেযে গৈছিলোঁ, ষ্টেচনত।
অ'হ গম, অ' আমি ৰখিছিলোঁ তাত, খাইছিলোঁ।
ম'ম খাইছিলোঁ। দেখিছিলোঁ ন, সেইজন। ফুৰাই দেই, সেই মতা মানুহ এজনৰ ওচৰতে ৰখা নাছিলোঁ জানোঁ আমি। অ' সেইজন খুড়াই, গামোচা এখন লৈ থাকে। ওখকে।
অ'হ! অ'হ! ওচৰতে দোকান এখন আছিলে। সেইটোৱয়ে চিন আও আমাৰ।
অ' বৰ ভাল লাগে খাই! সেইখনতে বেছি ভাল লাগে মানে। বাকী কেইখনতকে চবত কে বেছি, আৰু খুড়ৰাজনে কৈছিল মোক এদিন। মই সুধিছিলোঁ, মানে প্ৰায় মই সেইখনলৈকে যাওঁ। ম'ম' খাবলৈ মন ক'লে
উম!
অলপ টকা যে ভাল লগা বস্তুতোকে খাওঁ আৰু।
খাম আৰু, সেইটোৱেই।
তাৰ পাছত, তাত এদিন যাওঁতে খুড়াজনে কৈছিল মানে, তেখেতেই বোলে একে নতুন মানে, পু মানে, নতুন মানে, একে প্ৰথম তেখেতে আছিলে বোলে। তাৰ পাছত মানে অকল কেৱল যে তেখেতেই সেইটো নহয়, দুই তিনি খন আছিলে। বহুত পুৰণি মানে। তেখেত মানে।
অ' হয়, চাগে।
ঘৰৰতোঁ ওচৰতে, পিছ
এতিয়া বহুত বছৰৰ মানে অভিজ্ঞতা হৈ গ'ল ন। সেইকাৰণে মানে সোৱাদটো বহুত বেছি ভাল হৈ হৈ
উম হয়, আকৌ এই মেয়নিজ বুলি যে কয়।
অ' সেই আমাক খুৰা জনে কৈছিলে ন' যে মেয়নিজ খাব নালাগে এইবিলাক বেয়া বস্তু।
কৰে নিদিয়ে সেইটো কাৰণে আছে ন' তোৰ মনত? অ' উম, অ'। সেইজন খুৰাই জান বৰ ভাল লাগে খাই। মই বেলেগতো খাইছো, ইমান সোৱাদটো নুঠে। এ সেই খুৰাজনে বনালে যেনেকে সোৱাদটো উঠে
অ', মইও বেলেগত খাইছো ইমান ভাল নালাগে।
উম, ছাগলী ঠেঙৰো দিয়ে ন ভাল লাগে।
এ জুল টাইপ বনাই দিয়ে সেই
অঁ অঁ, অঁ। গুৱাহাটী যোৱা কথা এটা ওলাই আছে যদি যাওঁ এ আহোতে খাই আহিব লাগিব ৰ মনতে পৰি গৈছে। খুৰাজনৰ মম' খিনিৰ, অ'। বাৰু দে মই তোক ফোন মাৰিম আৰু বোলে এনেকে ৰ খিচো বা নিম নেকি বুলি মোবাইলতে তই ফোন পে', গুগল পে' আজিকালিতো আৰু মোবাইলৰ যুগ। মোবাইলতে মব পইচাটো দি দিবি আৰু অ' দি দিম আৰু সেনে ভাল লাগে খাই পেলাই কিন্তু দেই।
অ'।
আৰু ক'ত ক'ত খাই পাইছ? মই এবাৰ চীজ মম' খাইছিলো বৰ বেছি ভালো নাপালো দেই।
এই একো ভাল নালাগে কিনো আকৌ মম'ত আকৌ কিহৰ কাৰণে চিজ দিব লাগে।
ওপৰত চিজটো দি দিয়ে আৰু, উম। গ্ৰেভি ম'ম'টো যে। মই খাই পোৱা নাই কিন্তু দেই গ্ৰে মম'টো।
মই এবাৰ খাইছিলো ভাল লাগিল, ভাল লাগিল ভাল লাগিল ভা মানে চবৰে ভাল নালাগিব পাৰে বাত ভাল লাগে আৰু মই যত খাইছিলোঁ।
কত খাইছিলি নু তই? মৰিগাঁও?
উম।
অঁ কোনখিনিত বা খাইছিলি মোক জনাবিচোন মই কেতিয়াবা গলে খাম।
অঁ হ'ব মই কৈ দিম বাৰু, ‌ এই কামাক্চি বুলি এখন যে খুলিছে নতুনকে সেই তাতে ওপৰত। যে আছে।
অঁ, অঁ, অঁ, গৈছো কামাক্চিলে। ‌ মই তাত হেৰি খাইছিলো এইটো উম- চিকেন চুপ খাইছিলো। তাৰপিছত চিক চিকেন, চেজুৱান নুডল খালো।
অ।
তাৰ পাছত মই, ফ্ৰাইড ৰাইচ লৈছিলো নে পোলাও লৈছিলো তাৰ পিছত মাংস সেনেকৈ আৰু।
অ, তাত কম্বু এটাও দিয়ে কম্বুটোত মানে হেৰি এই পিজ্জা, বাৰ্গাৰ এনেকাে মানে পায় বহুত কেইটা বস্তু
উম অ বাৰু দে হ'ব দে এতিয়া অ।
হ'ব তেনেহলে
হ'ব দে, এতিয়া দে উম।